অ, এই আজিকালি জব পোৱা বহুত দিগদাৰ অ। চাকৰি পোৱা বহুতেই দিগদাৰ জানানে, অহ' তাৰপিছত তোমাৰ এই তাৰমানে ইণ্টাৰভিউটো নহ'লে তাৰ ইণ্টাৰভিউটো মানে ভালে লাগিছিলে ভুলকাৰনে গান, ইঞ্চুৰেঞ্চ তাতে আ ভল আৰাম পজিচনৰ কাৰণে ভালে লাগিছিলে, মই বোলো ভালে হ'ব। অ' তাৰপিছত ৰাতিপুৱা একদম কনফৰ্ম হৈ আছিলে ৰাতিপুৱা মেডামে কলে হেৰি এ নহ'ব তোমাৰ চিভিত টো চিলেক্টেড হোৱা নাই মই বুলি কিয়? কৈছে নহয় বোলে, এই এই জাল আচলতে এইটো মিছা কথা কৈছ চে মোক। তাৰ মানে কি জানানে, মই জনা মতে ব্ৰকাৰচ চেনেলত এ চোৱা নহয়, আমি বাজাজত কৰিছিলো নহয় গম পাইছো কথাটো, মোক বাজাজত কৈছে মই বোলো মই কলো মই বোলো মোৰ এজ টো বেছি হয় মোক ৰাখিব জানো, তেতিয়া কৈছে ভন্টি ব্রকাৰ চেনেলত বুঢ়া হলেও ৰাখে মানে এইজ চোৱা নহয় ব্ৰকাৰত মোক তেতিয়া বুজাই দিলে, কৈছে কিন্তু এজটো চাই পেৰুল কোম্পানীত, যেতিয়া ধৰা আমি য আৰু পেৰুলতো তোমাৰ মাফ হয় যদি তোমাৰ চিনাকি থাকে গম পালা। কিন্তু এ ব্ৰকাৰত নাচায়। কিন্তু মেডামে তাৰ মানে বধয় আজিকালি যে বহুত বেকাৰ হৈ আছে যে বোধয় মেডামৰ কোনোবা পা চিনাকি কি ওলাই গল বা কোনোবাই কৈছে চাগে মোৰ ভন্টি এজনী আছে বুজি পালা, তাৰমানে প'ষ্ট এটাহে আছে সিহঁত ৰ বেছি নাই এটা প'ষ্ট খালী আছিলে। কিন্তু কোনোবাই চাগে কৈ দিলে মোৰ ভন্টি এজনী আছে, সেনেকে মোক ৰাতিপুৱা কলে মই যেতিয়া ফোন, মই একদম ঠিক চিক কৰিছিলো মানে মই অ লগৰ ল'ৰা এটাক ঠিক কৰিছিলো মান মোক থৈ আহিবি তোক মই ছয়শ টকা দিম মোৰ মানে গাতটো অলপ বেয়া। থৈ আহিবি সেই কৈছে হ'ব তাৰপিছত তাৰপিছত মেডামক মই ফন কৰিলো মেডাম মই দুটা বজাত যাই পাই আছো তেতিয়া কৈছে কি হেৰি বোলে এ নহ'ব দিয়া তোমাৰ এজটো অলপ বেছি তোমাক চিলেক কৰা নাই আচলতে সেইটো নহয় তেওঁ চাগে কোনোবাই পাই গ'ল মানে বেলেগ কোনোবা ৰিলেশ্বনৰ চাগে ওলাই গল সেইটো কথা কাৰণ এটো ফুলকানটো ব্ৰকাৰহে হয় ব্ৰ'কাৰত নাচায়ে এইজটো অহ।
নহ, মইতো ৰিণু বাইদৰ ব্ৰকাৰ হয় আৰু সেই ব্ৰকাৰত তোমাৰ কি হয় মানে একো নাচাই একো -একো হেৰিয়ে নাচাই তাৰমানে তোমাৰ কাৰণ মোৰ এইটো ব্ৰকাৰ তাৰমানে ত বহুত হেৰি বুঢ়া- বুঢ়া মানুহক
অহ, নাচাই আৰু -আৰু সেইটো বুলি নাই মোক ইয়াতে এই যে বাজাজত মোক এইজচাৰে কৈ দিছ এ মই তাৰ মানে নিজে কৈছিলে মই বোলো মোৰ হব জানো মোৰ এইজটোত বেছি তেতিয়া কৈছে ব্ৰকাৰত এইজ নাচাই নহয়। ভন্টি। চিলেক্ট হলেই হৈ গল এনেকে কৈছিলে। তেতিয়া মই গম পালো। তাৰ মানে তাত আজিকালি জব পাবলৈ নাই যে এটাহে পষ্ট আছে কোনোবাৰ চাগে ৰিলেটিভৰ ওলাই গ'ল তেতিয়া ভাবিছে মইতো অচিনাকি কিয় ৰাখো আৰু তাইক চিনাকিটোকে ৰাখো বুজি পালা কথাটো এ সেইটো আৰু কি ক'বা জব পোৱাতো বহুত দিগদাৰ আজিকালি জব নাই যে। আৰু জানানে পেৰুলৰ কথাটো কৈছো পেৰুলতো তাৰ মানে তোমাৰ চিনাকি থাকিলে এইজ টু নট মেটাৰ কিয় মই কৈছো তোমাক আগতে মই- আগতে মই ভাবিছো ছিলো যে ডেৰেকশ্বনত এইজ কম লাগে চবে কয় ন ডেৰেক
উম, ডিৰেকশ্বনৰ লগত কিবা কম
অহ, কম লাগে কিন্তু চব মিছা কথা চিনাকি থাকিলে পপি চব হয়। কিয় কৈছো মোৰ লগ তুমি মৰমিক চিনি পোৱা নে? মৰমি।
মৰমি -মৰমি এই অকন কলাকে নেকি? কি বাৰু।
অহ, একেলগে যে কৰিছিলো মেক
অ-অ-অ গম পাইছো। অকমান হেৰী
তাইৰ এজটো কিমান জানা তাইৰ এইজ তো হেৰি অফ অ মোটামুটি ফৰটি এইটৰ বেছি মই তাইৰ হেৰি পেন কাৰ্ড চাইছিলো। কিন্তু তাই ডিৰেক্ চেনেলত পাই গ'ল এ। অ তাইৰ মানে মোটামুটি মানে পেন টো হিচাপত এক্সুৱেল বাদ দিয়া আৰু। পেন কাৰ্ড হিচাপত তাই ফিফটি আছ আহে, বুজি পালা? তাৰমানে মই চাইছো মোৰতো ধৰা মোৰ এইটি, তাই মোতকে চাৰি বছৰ ডাঙৰ আছে। ত অ তাই ফিফটি মান আহে। টো তাই ডিৰেকশ্যনলত পাই গ'ল। এই হেৰিতে এছ বি আই, অ।
অ এছ বি আই দিয়ে। এছ বি আই টোতো এছ বি আই টোতো বহুত মানে হেৰি চাই। অ, তোমাৰ এই কিন্তু বহুতে চায়। মোৰেই এই যে মোৰ এজেঞ্চীত আহিছিলে, মোৰ এজেন্সী আছিলে। কিন্তু কি মানে এই মোক মানে তেওঁ কাৰণে মোৰ
মই তাইক কলো মই বোলো মোকো, মোকো সোমাই দিবি। তাই কৈছে এ এটাই আছিলে। বোলে মোৰ চিনাকি আছিলে, সেনেকে কৈছে। আচলতে চিনাকি থাকিলে চব মই তেতিয়া বুজি পালো। নহলে তাইৰ পেন কাৰ্ডটো মই দেখিছো। কেনেকে পালে? মানে তোমাৰ চিনাকি থাকিলে কি কৰে জানেনে মানে বি এম এ এপ্ৰভেল মেইল মাৰে। এ মেইল মাৰিলে, মেইল মাৰিলে তাৰমানে চব হৈ যায়। সেইটো কথা। তাৰপিছত তোমাৰ আৰু এটা কথ এটা মোৰ লগৰ ছোৱালীয়ে এই যে মই কৈছিলো মোক সোমাই দিব বুলি কৈছিলে এই লাচিত নগৰত তাই তাই বি এম হৈ গ'ল। তাইৰ সিমান এক্সপিৰিয়েঞ্চ নাই। তোমাৰ মোৰ যেনেকা এক্সপিৰিয়েন্ঞ্চ, তাইৰো সেনেকাই। তাই বি এম হৈ গলে মই যে কৈছো মোক ৰাখিব শ্ৰীৰাম ফাইনেন্সত। এ তাই মোৰ লগৰে একেৰে মানে তোমাৰ মোৰ নিচিনা এক্সপিৰিয়েঞ্চ তাই বিএম হৈ গ'ল। আজিকালি চব চিনাকিয়ে চলিছে বুজিলা। মানে ইমান জব বিচাৰিলো জব অ বোলে
উম, মোৰতো এতিয়া সেইটো সেই ব বাকী মোৰ হেৰিবোৰত যে মই কৰিলো, মই সেই হেৰি কাৰণে এইজৰ কাৰণে
মিছা কথা, মিছা কথা। মই এতিয়া গম পাইছো। তাৰ মানে এইজ নহয়, তোমাৰ চিনাকি থাকিলে চব মাফ। হৈ যায়। আৰু চিনাকি নাথাকিলে সেনেকে কৈ থাকে। তাৰ মানে চিনাকি নাথাকিলে তোমাক এপ্ৰভেল নিদিয়ে। বুজি পেলা এনেই তাৰমানে নৰ্মেল মতে নাপায়। নৰ্মেল মতে নহয় এপ্ৰু বিএমএ এপ্ৰুভেল মাৰিলে হৈ যায়। এইটো কথা এপ্ৰুভেল লেটাৰাখন বি এম এ দিয়াতকৈ তাইৰ চিনাকীৰ দ্বাৰা সোমাইছে যে। এ সেই কাৰণে এ এইবোৰ বি উম বি এমৰ তাইৰ হ'ল তাই এতিয়া মই কি কবা আৰু এতিয়া তাইৰ আগতে ইমান ফ্ৰেণ্ড এতিয়া তাৰ মানে সিমান আৰু নাই তাই এছ বি আইত কাম কৰে আৰু বুজি পালা। তাৰ পিছত মই তাইক কলো মই বোলো মোকো সোমাই দে অ তাই কৈছে ইয়াতে এটাই প'ষ্ট আছিলে মই কিবা কৰি চিনাকিৰ দ্বাৰা সোমালো আৰু এনেকে কৈছে তাৰপিছত মোক কৈছে সোমোৱা যদি। প্ৰকাৰ এটা আছে তাৰ পিছত ব্ৰকাৰটোক মোক দিলে দিয়াৰ পিছত ব্ৰ'কাৰটোত তাৰ মানে মই নোসোমালো কিয় নোসোমালো মোক মানে ৰাখেই ইনাৰভিউ চিনটাৰভিউ নহয় আৰু কিন্তু নোসোমালো কিয় তাতে তাৰমানে তোমাৰ এ এ ডেৰমাহ কাম কাম কৰিহে দৰমহা পায় তাৰ মানে একমাহ শেষ হোৱাৰ পিছত নহয়। অঁ ডেৰ মাহৰ পিছত যদি অ' কিবা এটা নতুন অ' ব্ৰকাৰ কিবা এটা পপুলাৰ ব্ৰ'কাৰ হ'লে কথাটো বেলেগ। তোমাৰ কথাটো বেলেগ কিন্তু এ নতুন ব্ৰকাৰ বিলাকক আজিকালি চেলাই নিদ দিয়ে নহয় গমে পোৱা হয় নে নহয় নতুন চেলাইন দিলে প্ৰব্লেম হৈ যাব আৰু তেৰমাহ ধেমালি নহয় নহয় আৰু পচ যদি এবিছ যদি এনে কয় কিবা টাৰ্গেত নহ'ল অমুক নহ'ল পিছত যদি চেলাৰীটো নিদিয়ে হয় নে নহয়?
উম উম উম কিন্তু আজিকালি আজি আজিকালি ফৰেঞ্চ কোম্পানীত মানে চেলাৰী কাটঅফ কৰেই চেলাৰি ভেৰিয়েবল কৰি আগতে কৰা নাছিলে। মানে আজিকালি মানে কাৰেন্ট কান বিলাকত যেনেকে ৰেলাইন্স হওক বা মেক্সতে হওক বা হেৰিতে হওক তাৰে কিবা দিব লাগে সেইবোৰ তাৰমানে সেইবোৰ কৰিলেহে তোমাক কিছুমান মানে কাউন্টিং কৰে তাৰমানানে।
অ অ আৰু মই অ অ মই তাই সেইটো সেইটো তাৰমানে মোৰ হ'ব হ'লে অ। হলে মানে কি মোক ইণ্টাৰচিপ লোৱা নে জইঙৰ কাৰণে কৈছিলে কিন্তু মই তাৰমানেকাৰণনে জইন নকৰিলোঁ। হয়। এ দেৰ মাহ দেৰ মাহত চেলাৰী কৰি ধৰা কিবা কাৰণত যদি মই যে কয় যে টাৰ্গেট নহ'ল ন পোৱা বুলি হয় নে নহয় সেইটো কথা আছে আৰু তাৰমানে ফলকান বা তুমি যিটো ৰিণোৱে সেইটোৰ কথাটো অলপ বেলেগ হয় কিন্তু তোমাৰ আ কিন্তু তোমাৰ মানে সেইবিলাক নতুন কোম্পানী ন হয়নে নহয় নতুন ব্ৰকাৰ খুলিছে সিহঁতৰ লাভ নহ'লে নিদিব হয়নে নহয়
উম হোম তুমি আ আগৰ আগৰ যিটো কোম্পানী ধ ব্ৰকাৰত যে কৰিছিলা সেইটোতো নতুনে আছিলে চাগে ন
বাজাজটো বহুত পুৰণা
নহয় নহয় নহয় ইয়াৰ আগ তাৰ আগত যে অফিচ অফিচ যাব নালাগে সেইটোতো ব্ৰকাৰে আছিলে
এ অ এই ৰিচেণ্ট অ ৰিচেণ্ট যে এৰিছো
আজি তিনি মাহ মান চাৰি পাঁচ মাহ মান হ'ল যিটো যে ঘৰৰ পৰা কৰি আছিলে নহ নহয় নহয় বাজাজৰ আগত আৰু এটা যে আছে যে তোমালোকক চেলাৰী যে নিদিলে
অ অ সেইটো হেৰি অ অ গম পাইছোঁ গম পাইছোঁ সেইটো নিদিলে নহয় সেইটো ব্ৰকাৰ নতুন ব্ৰকাৰ অ সেইকাৰণে ভয় লাগে সিও তিনিমাহ খটালে আৰু তামানে কি তুমি জানাই ইঞ্চুৰেঞ্চত তিনিমাহ খটোৱা মানে তোমাৰ একেবাৰে বহুত প্ৰেচাৰ দিয়ে মানে মোৰ যিনা খং উঠিছে কি মোৰ যিনা আৰাম কৰি দিছে ন হয় নে নহয় আনকি ফোন লগাই ৰাতি দচটালেকে ফোন ৰিচিভ কৰোঁ আৰু মোক ঘৰত দেউতাই গালি দিয়ে কি জানা নে দেউতাই কয় কি তোৰ কি তোৰ কি এই এই মানে বেলেগ কাম নাই নেকি ফোনটো লোৱাই কাম নেকি মানে সেনেকে পৰ্যন্ত কয় মই দেউতাক চাব এৰি পেলাই মোক কেতিয়াবা দেউতাক হস্পিতেলত নিব লাগে ৰাতিপুৱা লগাই দিয়ে মিটিং চিটিং আ মই কওঁ কি আজি নোৱাৰো দেই কালি লৈ যাম বেয়া লা ত সেনেকে কৈ যোৱাৰ পিছতো মোক আৰু তে তিনি মাহ ধেমালি নেকি পপি হয় নে নহয় চব কাম বাদ দি পেলাই সেনেকে আছে দিলো ত সেই আজিকালি নতুন ব্ৰ ব্ৰকাৰত সোমাব মোৰ ভয় লাগে সেইকাৰণে বুজি পালা, মানে পুৰণা হলে বেলেগ য'ত নেকি বহুত ষ্টাফ আছে অ য'ত নেকি ধৰা বহুত ষ্টাপ আছে বি বিছটা তিশটা আছে তেতিয়া কথাটো বেলেগ বা তুমি অফিচটো দেখিছা অনলাইন নকৰিবা কেতিয়াও কাম, যদি তুমি অফিচতো দেখিছা তেতিয়া হ'লে কথাটো অলপ বেলেগ বোলে তাতে চাবা ত্ৰিশটা মান টাফ আছে নে নাই কিন্তু এটা দুটা ষ্টাফ থাকিলে নকৰিবা।
উম উম, আৰু নতুন বিলাকোতো তেনেকুৱাই আৰু পতককে, এনেকুৱা নিচিনা আৰু তোমাৰ আমাৰ আৰু এটা আছে কিছুমান বস্তু কমল বুলি তাতো তুমি এবাৰ হেৰি যাব পাৰা, সময় যে চুপাৰ মাৰকেটত যে আছিলে যে
অ।
নাই তাতো এবাৰ সুধি চাব। পাৰা।
তাতে সেই পিছত নহল নহয় মোৰ আৰু। সেইটোত সিহঁতে লিষ্ট চিট নিদিয়ে তাৰমানে মোক কৈছে কি পিক আপ, চে পিক আপে দু দুই লাখৰ আনিব লাগে। এ চইচ, অ চেক পিকআপ দুই লাখৰ অ চেক পিক আপ তাৰে চ হে দুই লাখৰ, এতিয়া মিছা কথা ন আচোন দুই লাখ টকা হ'লে মানুহটো কিমান হেভি হ'ব লাগিব হয় নে নহয়, আৰু, অ এতিয়া মই যদি সিহঁতে যদি ক'লে হয় দহ হাজাৰ হলে মই পতককে গলো হয়। এতিয়া চেক পিক আপ দচ দুই লাখ ধেমালি নহয় নহয়, আৰু এইটো নহয় যে দুই লাখ ওলাই আনিলেও নহ'ব বোলে। বুজি পালা, এ গতিকে অলপ প্ৰব্লেমটো হয় কিন্তু দচ হাজাৰ হলে আগত যেনেকে আমি দহ হাজাৰ কৰিছিলো, তেতিয়া হলে ইমান প্ৰব্লেম নাই সেইটো কথা, আৰু তাৰ মানে ৰিলায়েন্ঞ্চৰ চাৰ্জনে মোক বাৰে বাৰে কালি ফোন কৰি আছে কিন্তু মোৰ ভাল নালাগিল তুমি কোৱাৰ পিছত তাৰমানে কিয় ভাল নালাগিল মই ছাৰ ফোনে ৰিচিভ নকৰিলো। অ কিয় কথাটোৰ প্ৰথম কথাটো মই কিমান কোম্পানীত কাম কৰিলো, কিন্তু কততো তুমি যিটো কৈছা সেইখনটো নিবি তাৰে হয়নে ন হয়, উ সেইটো এটা কথা কিন্ত মোৰো অলপ আচৰিত লাগিছে হয় নে নহয়। আৰু দ্বিতীয়টো কথা তেওঁ আগতে যদি মোক ইমান প্ৰেছাৰ দি থাকে পিছত আৰু কি কৰিব হয় নে নহয়। আৰু আৰু তৃতীয় কথাটো হৈছে আকৌ তাৰ পিছত মই যেতিয়া ফোন টো ৰিচিভ কৰা পাঁচবাৰ মান কৰিছে তাৰ পিছত ফোন ৰিচিভ কৰা নাই কাৰণে মোক মেচেজ কৰিছে, তোমাৰ চেলা তাৰ মানে চালু আছে মানে বুজি পালা মোক মেছেজ কৰিছে তোমাৰ চেলাৰী শ্লিপ কেইখন বিচাৰি পোৱা নাই সে দিয়াচোন লে টাৰৰ কাৰণে লেটাৰ ওলাব লাগে। তাৰ মানে চোৱা লেটাৰ মই যদি সঁচাকে লিখি মোৰ লেটাৰে ওলাই মইতো চেলাৰী শ্লিপ কেতিয়াাবাই দিছো সি ইমান দিন তাৰমানে চোৱাই নাই মোৰ ডকুমেন্ট বুজি পালা খেলাটো তাৰ মানে মই ভাবি আছো মোৰ অফাৰ ওলাব বুজি পালা কিন্তু অলৰেদি মই ডকুমেণ্ট জমা দিয়া সাতদিন সৈ গ'ল। ত সি আজি যদি মোক সুধিছে তোমাৰ ছেলাৰি শ্লীপ বিছাৰি পোৱা নাই, তাৰ মানে কি মোৰ প্ৰচেছ কৰাই নাই। সি মোক প্ৰচেছ যদি কৰা নাই